অ কি কৰিছা
এয়া শুই আছো
অ পথাৰলে নাই যোৱা নি
ইমান ৰদ দিছে কেনেকে যাবি ও
অঁ
ইমান ৰদ দিলে যাব নোৱাৰি
অ
টিকা ফটা ৰদ
মই বগৈছিলোয়ে আহিছো
উম সন্ধিয়া সময়ত যাব লাগে
অহ এ দূৰ যে আমাৰ সেই ৰাস্তাৰ কাষতহে একেবাৰে
অ
খোজ কাঢ়ি কাঢ়ি যাবলে দিগদাৰ
অ
আহোঁতে ভাগৰ লাগি যায়।
ঠিকেই আছে।
উ অ পাহাৰ আছিলে ঘৰতে
আছে
অহ ভন্টি আহিলে নাই বাৰ টকা
ভন্টি আহিলে
অ
এতিয়া গৰম বন্ধু আকৌ যাবহে ওলায়
অহ অ
উম
আহ ভাইটিউ ঠিকে আছে বান্দৰ আহিছে উ
উম
অকে মাহ দালি কুন্দলি আলু ভাজি হে
ত তৰ সেইফালে বান্দৰ ধেৰ ওলাই নেকি
হে-
এটাত ধৰি পেলাই পুহিবি আকৌ।
আ নাই।
কেলে?
সেই
কথা পাতি আছছে বোলে।
অ এ এগফলে তুমি কৰিবা উম।
সেইটোৱে।
যত যাবনে যত যাব নুৱাই একেই। দালি আৰু অনধল ভাজি।
উম মাছ মাংস নাই। উম। অহ।
তাপা ভাত কিহে বনালা?
উ
ভাত আছিলে তোৰ দালি কচু দি পেলাই বনাই আছিলে তাৰপিছত যুগত এটা মাছ আছিলে সেয়া পাতত দিয়া তাৰ পৰা গ- গৰৈ, চেঙেলী কেইটা মান আছিলে সেইকেইটা ভাজি।
অহ।
তাপা কালি বইলাৰ মাংস সদায় সদায় চাব যাওঁ সদায় ওলাই যায় এসাঁজটো।
অ ঠিকে আছে।
অ
পানী আছে নে দ মাতি নি?
পানী মানে দৰ মানে নহয় এখন জান এখন আছে নদী এখন আমাৰ ফালি - পানীত বৈ আহে মানে পথাৰ পানী গোটেইফাল দিয়া আহে।
অ
তাত-
অ। গেছ-
উম।
তাপা ঘৰ মানুহ ক'ত আছে?
ঘৰ মানু্হ জাষ্ট বজাৰৰ পৰা আহি গলে ফেন তলত বহিছে। এনেকাে গৰম ৰে।
উম মাথাটো টংটং মাৰি আছে মোৰ।
উম। এইটো ভাইটিয়ে ফোন মাৰিছিলে নাইন বুজাব লাগে পষ্টাৰ বনাবলৈ।
আহ অকলে যাব নোৱাৰাৰে হলে।
নোৱাৰে।
উম।
কাইলে সিহঁতৰ দোকান অপেনিং কাইলে সাতটা পৰা মানে কাইলৈ আপেনিং আৰু মানে দোকান ঘৰ আৰু এখন হেৰি খুলিছে তাক খুলি দিছে মানে।
অ।
ত মোৰা মানে পাৰ্ট টাইমটো ওলাই থাকিব পইচাটো মানে।
আহ।
যোনদিনা মানে বাপেক ঘত নাথাকে মানে সেইদিনা সেইদিনা প্লেজ
মানে সি কাটিব সি মানে পেটু পেটুতটো কেনেকে উলিয়াই মানে সেইটো মানে গম নাপায় নেজানে মানে।
অ অ।
সেইটো মই উলিয়াই দিব লাগিব সি কাটিব।
উম।
তহঁতৰ সেইফালে বিনোবা মাৰ্কেটটো ডাউন হৈ গৈছে।
হ'বই আৰু।
উম তাৰ মানে বিনোবা দোকানৰ চাইডতে হ'ল ন।
অ সেইকনত দোকান আৰু নাই ন বেলেগ সেইখনেই আছে?
দুখন, তিনি এতিয়া বহালে সেইকনতে দচখনমান দোকান হৈ গ'ল এতিয়া।
ঔ।
চেল-তেল নাযায় আগতে বিনো বা ধেই গৈছিলে চেল এতিয়া দোকান ধেই হৈ গ'ল ইমান চেল-তেল নাযায় হ'ল।
অ।
মানুহেই নাই চোলাবৰী চেণ্টাৰত দোকান বনাই আছে এতিয়া দুমহলকে বনাইছে দোকান খন বনাইছে মোবাইলৰ দোকান আমাৰ ইয়াতে মোবাইল ল'ব পাৰ মানে ফাইনেন্সত।
অ অ ভালেই আৰু।
উম।
বেংক কিয় গৈছিলা?
এই বাভাগৰ কাম এটাৰ কাৰণে গৈছিলো। তাৰপা এতিয়া তাৰপা এতিয়া হ'ল। সাত দিন মান গ'লো সাত দিন মান যোৱাৰ পিছত হৈছে আজি তাৰ বা আকৌ কৈছে পোন্ধৰ দিন মান লাগিব হবনে পোন্ধৰ দিনৰ পিছত দচ দিন বা পোন্ধৰ দিনৰ পিছত আহিবা বুলি কৈছে। অহ অ আজি ত্ৰিছ তাৰিখ একদম দচ তাৰিখে যাম। দচ তাৰিখে যাম তাপা সুধিম গে হল নে নাই।
অ।
কৰ্টএফিত এটা বনাব লাগে কৰ্টএফিতটো বনাইছো এনেই পইচা গৈ আছে উৰিছে
তাকেহে।
সাত দিনত গ'ল তিনশ পঞ্চাশ টকা তেল ভৰাও তেনে।
অ। উম
তেতিয়া
অ মই কঠিয়া তুলি বেয়া পওঁ। মাটি ৰুই ভাল পাওঁ, কঠিয়া তুলি বেয়া পাওঁ।
আৰু সেইকনৰ যে তোৰ এইটো তহঁতৰ সেই চাইদত যে মাতি আছে
সেইফালে সেইফালে গছ এজোপাওঁ নাইচোন।
এতিয়া হৈছে গছ এজোপা আমলখিজোপা যে শুকাই গৈছে তাৰ কাষতে হৈছে গছজোপা। অ।
উম।
পাপুয়ে ফোন-চোন কৰিছে নাই?
কৰিছে কৰিছে আহিছিলে কালি ৰাতি গ'লগে ৰাতিপুৱা।
অহ।
আহিয়ে থাকে মাজে মাজে সি। উ অ' দাদা আছে ঘৰতে আছেহি যোৱাই নাই দোকান। নাজানো দেই।
অ,
উ তাপা কোৱা?
এ কোৱা মানে মোক কৰি আছে।
অ
তই আমাৰ ঘৰলে আহিম বৈ আহিমগৈ বুলি থঠগিলি আৰু নহা হলেও আহিম-আহিমগৈ নাহিলি।
অ' যাম-যাম।
উম, কেতিয়া
যাম সোনকালে যাম মই। তে সেইদিনাখন মাইনা হঁত আহিছিলে নহয়। মাইনা হঁত আহিছিলে নহয়।
তাৰাপা মাইনা মে কোন চিনিয়ে নাপাও নহয়।
লখিমপুৰ কাতি শিকোটাই হেৰী হব।
কা ঘৰলে আহিছিলে।
ৰূপৰেখা হত ঘৰলে। মানে আম আমাৰ ঘৰলে আহিলে হেতেন। তেন হেৰি হ'ল আকৌ মই নোৱাৰো বুলি ক'লো গা বেয়া যে গম পাই নোৱাৰা হ'লেয় বুলি দেখিছো যে। সেইকাৰণে নাহো বুলি কলে আৰু থকাকে আহিব খেতিয়েৰা অহাৰ পিছত।
অ',
উাই মানুহে আহিলে আৰু কথা পাতিবলে হয় হয়া নাই। উ হ কোৱা-কোৱা? এ খাব হলে ফোন-চোণ কৰিচানে? তাকে একো বস্তু যোগাৰ কৰিব নোৱাৰিলো আৰু। নাই অটৰকাৰীকে তাত গৈ নিশিকা হিকাই ৰখি থাকিব লাগে।
সেইটো এইটো-ইয়াত-ইয়াত যদি শিকোৱাহেতেনটো লাভ হ'ল না। ত বহুত পাৰিলি হয় জানিলি হয় নিজৰ ইনকাম ওলাই থাকিলে হয়।
সেইাৰে মই এতিয়া পাই মই কেঁচি আৰু পিঠা কেইটা অনা নাই কাৰণে মই বাঘ বজিব সেইিক দুদিন মান থাকি আমগৈ
অ,
তাই মানে নিজে শিকে শিকিছিলে পইচা দি তাই পাই গ'ল হৈ ধুনীয়াকে।
অ-অ,
কেচি খম নাই আকৌ তৰপা ফিতাডালো নাই বস্তু যোগাৰ কৰিবই নোৱাৰা হৈ আহে। হয়
অহ-অহ,
নহ'লে এতিয়া ব্লাাজ পিছ যিমান আছিলে চিলাবলে মন যায় নহয়
তাকে চিলোৱাহেঁতেন তোৰ লাভ হ'লহেতেন
অ
উম
লৰা মানুহো পিছৰ কথা নিজৰকেইটাকে চিলাবলৈ পাৰিলেহেঁতেন
উম তোৰ চা দোকান এখন খুলিয়ে পাৰিলে পুৰা তোৰ পইচা ওলাই থাকিলে
উম নাছেই
হম
আছে দেখোন
আন্দাৰ আছে নি
ইয়াত খুলি লাভ নাই নহয় ইয়াত আছে
অ মা আহিলে নাই ঘৰলৈ
হেইৰি আহিলে
অ
ভাইটি আহিছে তেনেকে ওলাই যাম এতিয়া নাৰায়ণপুৰ ফালে
তাকে
উম তাকে ওলাইছে সি
অ
অহ
মো গৰমো
সেই গৰম মাহত ওলাবই নোৱাৰি কৰো
সোনকালে
উম আবেলিকা হেৰি হ'ব উম এই বৰষুণ দিলে ভালো
কে
আমাৰ হেৰি নহয় এ কঁঠাল দুটা পকি আছে আজি পুৰা কথা দুটা পকি আছে বোলো
অ লাগিছে নি ঘৰত
হু
ঘৰত লাগিছে
ঘৰত ঢেৰ লাগিছে যদি লাগে আমাৰ ঘৰ পৰা নিব পাৰিবি খাব পাৰিবি পুৰা
অ আৰু কি লাগিছে
লাগি সটো তে নও লাগিছে